অ ক'ত আ অ ঘৰতে
অ ঘৰততে আহ। তুমি?
মই ৰাস্তাৰ ফালে বহি আছো।
আহ
তুমি তোমাৰ কি খাই ভাল পোৱা তুমি
মই তেনেকুৱা কিবা খাই ভাল নাপাওঁ বাৰু
উ হলেও মানে কি মানে বি মানে কোনটো মানে ভাল লাগে মানে ধৰা খাদ্যৰ লগত মানে ভাতৰ লগত।
চিকেনে ভাল লাগে।
চিকেন ন
তোমাৰ
মোৰ চিকেন ভাল লাগে আৰু ডাঙৰ মাছ হলে ডাঙৰ মাছ ভাল লাগে
অ মই মাছটো মানে একদম বেয়া পাওঁ
অ বেয়া পোৱা ন অ উম লাগি লাগি যায় যে
অ অ সেইটো সেইটো কাৰণেই
এনে ঘৰত তিনি টাইম কি খোৱা ভাতেই নে বেলেগ কিবা খোৱা
উ এনেতো ভাতে খা ৰাতিপুৱা চা ৰাতিপুৱা সন্ধিয়া চা আৰু এনেতো ভাতে তৰ মেলি
অ ৰাতিও ভাত খোৱা ন
অ অ তুমিওতো চাগে ৰাতি ভাতে খোৱা ন
অ আমি ভাতেই খাওঁ ৰাতিপুৱা খালি চাহ খাওঁ মান দুপৰীয়া ভাত খাও ৰাতি ভাত খাও।
অ অ
ঘৰতে সদায় ঘৰতে খোৱা নাই হোটেল চোটেল কেতিয়াবা খোৱা।
কেতিয়াবা বেলেগ দূৰৰ জেগাত গ'লে কেতিয়াবা হোটেলত খাও এনেো সদায় ঘৰতো খাও।
অ ঘৰতে ঘৰত খোৱাই ভাল নহ'লে হোটেলৰ খোৱাটো ইমান মানে হেৰি নহয় মানে ইমান পুষ্টিকৰ নহয় আৰু ইমান হেৰিও নহয়
সেইটোৱে হোটেলৰ খোৱাটো ভালো নালাগে যিমান অ আৰু ঘৰৰ খোৱাৰাত যি টেষ্ট আছে সেইটো
নাই সেইটো নাই হোটেলত নাই নাই নাথাকে নাথাকে আৰু হোটেলৰ খানাবিলাক ইমান চাফাও নাথাকে মানে ডেকাত তাকে চফা কিন্তু ইমান মানে আমি নেদেখো না ভিতৰত কেনেকুৱাকে বনাই আছে
অ সেইটোৱে
উ ঘৰৰবোৰ বেছি ভাল
হ ঘৰত এনেো মায়ে বনাই কেতিয়াবা মাৰ বেমাৰ থাকিলে ভায়ে বা মইো বনাও উমম এনে তোমাৰ ঘৰত কোনে বনায়
মায়ে বনায়
আহ
কেতিয়াবা বা আছে কেতিয়াবা বায়ে বনাই
আহ তুমি বনাব জানা নে
মই উ ভালকে নাজানো মানে চাহ তাহ অলপ চলপ জানো
অ অ
অ তোমালোকৰ ফালে মানে চবফালে ভাতেই খায় ন ভাতেই ম মেইন আহাৰ ন
অ আমাৰ এইপিনেতো ভাতে মেইন হাত
মানে আমাৰ এইটো এৰিয়াত মানে ভাতেই মেইন মানে ৰুটি চুটি কোনেও নাখায়
অ আমাৰ ইয়তে এনে খায় কিন্তু মেইনটো ভাতে
অ মেইন ভাতেই মানে বেলেগ বেলেগ চাইডত যে মানে সিহঁতে মানে ৰাতি ৰুটি ৰুটি বেছি খায়
আহ
ৰাতিপুৱা ৰাতিপুৱা সদায় চাহ খোৱা ন
অ অ চাহটো বাৰু সদায় লাগে
অ
আৰু চাহ নাখালে ৰাতিপুৱা টোপৰি নাভাগে এনেকুৱাই লাগে
অ অ
অ তোমালোকে খোৱা কফি খোৱা নে
কফি মানে মাজে ঘৰত নাখ খাও মানে কৰ'ৰবাত যদি ফুৰিবলৈ যাওঁ তেতিয়া মানে হোটেল চোটেলত বা কেফে টেফেত খাও
অ অ ঠিকে আছে
অ কপ খাই ভালেই লাগে
অ
মাজে মাজে খাব লাগে
আহ হয়
হোটেলত কি সদায় চাই খোৱা নে বেলেগ কিবা কিবি খোৱা
এ হোটেলত গ'লে তেনেকুৱা অলপ পেট ভৰ্তি কৰি খাব লাগে আৰু
অ অ
চাহ খালেও পটককৈ নহয়
অ মই মানে হোটেলত চাহটো একেবাৰে নাখাওঁ মানে নাখাওঁ বুলিয়ে অ মানে নাখাওে মানে বেলেগ কিবা কিবি খাওঁ মিঠাই চিঠাই বা চিঙৰা টেঙৰাাত তেনেকুৱা টাইপৰ কিবা খাওঁ
অ
ঠিক আছে হ'ব
অ অ